আহ অ', পাইছোঁ, পাইছোঁ। অ' কি? অ', আছোঁ এনেই।
অ', অ' মইও আছোঁ। ভাত খালা?
অ', খালোঁ। আজি আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিষয়ে উৎসৱসমূহৰ বিষয়ে অলপ আলোচনা কৰো নেকি?
অ, হ'ব। তুমি প্ৰথমতে তুমি তোমাৰ উৎসৱৰ কথা কোৱা তোমালোকৰ ঘৰত কি কি উৎসৱ পালন কৰা হয়
এনেতো অসম মই অসমৰ দ্বিতীয় জনগোষ্ঠী বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ আলি আই লৃগাঙৰ বিষয়ে অলপ
অ - অ - অ - অ কোৱা-কোৱা?
আহ মানে অসমৰ মিচিং জনগোষ্ঠীৰ আটাইতকৈ মানে জনপ্ৰিয়ততা কৃষিভিত্তিক উৎসৱ বুলি পালন কৰে। এদিনা আহ - আহ ফাগুনৰ প্ৰথম বুধবাৰে পালন কৰে মিচিং জনগোষ্ঠীবোৰে আৰু তেতিয়া অ মানে এই প্ৰথম বুধবাৰৰ প্ৰায় শস্য সিচাৰ প্ৰথম দিন হিচাপে পালন কৰে ইয়াতে আৰু সেইটোৱে আৰু এইটো আলি অলিগাও মিচিং জনগোষ্ঠীৰ আটাইতকৈ মানে জনপ্ৰিয় উৎসৱ তাতে আহ এইদিনা সিহতে কিবা বজিছে। এই আৰ্লিগাংস্থলীতে সিহঁতে প্ৰগ্ৰেম চগ্ৰেম পাতে তাতে ৰাতি উুৰাংত আহ বান্ধি পিনি যে কিবা কৰে সিজাই এইটো ভাত পাতৰ দিয়া পাতৰ তটো পুৰাণা পিঙ বুলি কয়। তাতে অকলে মিলি মানে অ, উম, মেখেলা চাদৰ মানে উম, জন মিচিঙৰ মানে ফেমাচ বিখ্যাত মেখেলা চাদৰ অ সাজ পাৰ পৰম্পৰাগত সাজ পাৰটো
উম
এইটো ৰিবিকা সিং বুলি ক ৰিবিকা সিং বুলি কয় অ, চাদৰটো ৰিবিক তাতে মেখেলাটো এগে বুলি কয় অ - অ এইটো তাৰ পিছত কখালত বানদাই এই উম, কিবা এইটো কি বুলি কয় ৰিবিগা এনে গেৰ - গেৰ বুলি কয়। অ গেৰ এই বগাটো যে
উম - উম।
সেইটো তাতে অকলো মিচিং দেখা কাভৰুো অকলে মিলি পিনি নাচে ভাগে সকলোৱে গীত মাত গাই পিননে তেনেকে ফূৰ্তি কৰে তেনেকে চেলিব্ৰেট কৰে ইয়াতে
অ, বহুত ভাল লাগে মই মানে সৰুতে পঢ়িছিলো মিচিংসকলৰ আলি আই লৃগাং তো কিতাপতে পঢ়িছিলো বহুত মানে তেতিয়াই পঢ়োতেই বহুত ভাল লাগিছিলে শুনিবলৈকে আৰু এতিয়া তুমি কওতেতো মোৰ আৰু ভাল লাগিছে যাব লাগিব এদিন তোমালোকৰ তালৈ
আমাৰ ফালে কিবা কৰে অ আলি আই লাগেং পালন কৰে
হয় - হয় বহুত ভাল লাগে আলি আই লিগাংটো উৎসৱটো শস্য সিচাৰ উৎসৱ হয় ন
পৱ পং বনাই তাতে গাহৰি মাংস খ - খোৱা একদম তেনেকে বনাই মেলি এইবোৰ কিবা হয় আৰু। ট্ৰেডিচনে কিবা হয় গাহৰি মাংস অ - অ শুকান মাছ।
হয় হয় অ
তেনেকে বনাই প্ৰস্তুত কৰি আলহ সিহতি ঠিক কিবা আপায়ন কৰে ইহতে ডেকা গাভৰুৱে মানে মি জনগোষ্ঠীৰ এ নৃত্য গীত বোৰ দেখা গ পৰে গুমৰাং নৃত্য
অ, গুমৰাং নৃত্য হয় - হয় অ, হয় - হয় এইসমূহ আমি আগোতে সৰুতে পঢ়িছিলো। কিতাপত পঢি পঢ়িব পাইছিলোঁ আৰু তৰাবাদত ভাতটো যে বনাইছে
অ তাকে এইটো কোলা বাট এইটো পোৰাঙা পিন্ধব অ পোৰাং আপিন্ বুলি কয়।
অঁ অ বহুত ভাল লাগে মানে এইসমূহ আমি পঢ়িছোঁ কিতাপত
অ হয় বহুত ভাল লাগে সেইদিনা তাতে তুমি কেতিয়াবা গৈ পাইছানে আলি আই লৃগাঙলৈ
নাই নাই মই তেনেকৈ যোৱা নাই আলি আই লৃগাং মই কিতাপতে পঢ়িছিলোঁ তাৰ আমাৰ ইয়াাতো মানে পথাৰৰ লগত বিহু পালন কৰা হয় অসমীয়াসকলৰ শস্যৰ লগতে প্ৰায় জড়িত হৈ থাকে বিহু তি তিনিটা বিহু থাকে আমাৰ বহাগ বিহু মাঘ বিহু কাতি বিহু
অ বহাগ বিহুতো একদম অসমৰ অসমীয়াৰ প্ৰাণ হয় ই ইমোচন হয় আবেগ হয় তাতে বিভিন্ন জাতি জনগোষ্ঠী অকললে মিলি পিনি পালন কৰে তাতো আকৌ বিভিন্ন জাত জাতিজনগোষ্ঠীৰ নিজৰ নিজৰ উৎসৱ এইবোৰ কিমান ধুনীয়া কিমান হয়
অসমখন মানে বিভিন্ন জাতি জনগোষ্ঠীয়েৰে ভৰপূৰ হৈ আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱ সমূহ পালন কৰা হয়
হয় এ এইদৰে আমাৰ ঐক্যতা বোৰ বাঢ়ি গৈ থাকিব আৰু ভৱিষ্যতলৈকো আমাৰ নতুন প্ৰজন্মই নব প্ৰজন্মই এইটো জীয়াইি ৰাখিব লাগিব হয় নহয় হয় আৰু বিভিন্ন কি কি উৎসৱ জানে আপুনি অলপ জনাই দিব নেকি
অ অ অঁ আমাৰ সেই বিশেষকৈ আমাৰ বিহুটো পালন কৰা হয় যিটো আমি প্ৰথমতে বহাগ বিহু পালন কৰোঁ য'তৰ শেষৰ দিনা আৰু বহাগ মাহৰ প্ৰথম দিনা আমি বিহু পালোঁ চতুৰ্ শেষৰ দিনা হয়তো উৰু ইউৰোকা হয় আৰু বহাগৰ প্ৰথম দিনা বিহু হয় বিহুটো মানে আমাৰ সাত বহাগ বিহুটো সাতদিনীয়া হয় সাত বিহু বুলি কোৱা হয় প্ৰথম দিনা গৰু বিহু হাত তাৰপিছত মানুহ বিহু হয় তাৰপিছত গোঁসাই বিহু হয় এনেকৈ সাতটা বিহু থাকে আৰু এইটো মানে বহাগ বিহুত টো পূৰা একদম মানে মূল বিহু হয় আৰু এইটোত বহুত মানে ৰং উৎসৱ কৰা হয় শস্যসমূহ ভাল হয় এই বিহুতে একদম শস্য কটাৰ সময় ন একদম বহুত ৰং উৎসৱ কৰা হয় হয় বিহু নাচা হয় মানুহৰ ঘৰে ঘৰে তাৰপিছতে আৰু গোটেই পৰিয়ালসমূহ লগ খ ৰং উৎসৱ কৰে একেলগে খায় ধুনীয়াকৈ তাৰপিছতে আৰু মাঘৰ বিহু থাকে মাঘৰ বিহুত মানে বহুত একদম শস্য উভৈনদী হৈ পৰে এই সময়ত মানে মানুহে খুব উভৈনদী কে খাবলৈ পায় আৰু খাই মানে আৰু গোটেই পৰিয়াল সকলো মানে মিলি কৰি
হয় হয়
এই উৎসৱটোতে একেলগে ভেলাঘৰ সাজে তাৰপিছত ভেলাঘৰত খানা খাই খাই পেলাই ত তাৰপিছত ভেলাঘৰটো জুই লগাই তাৰপিছত অগ্নি দেৱতাক পূজা কৰে এই বিহুটোত
হয় এইটোতো অসমৰ চুকে কোণে সকলোৱে পালন কৰে
সকলোৱে পালন কৰে হয় হয় হয় আৰু কাতি বিহু হয় কাতি বিহুত মানে কি হয় শস্যসমূহ প্ৰায় পোকে খাবলৈ ধৰে আৰু এইেই সময়ত মানে শস্য প্ৰায় কি কয় ৰোৱা সময় ন পথ চাকি জ্বলোৱা হয় সেয়া যাতে পোক পতংগসমূহ মৰে তাৰ কাৰণে
উ পিছে তুমি গাহৰি মাংস খোৱা নে অ বিহু বিহু অসমৰ প্ৰধান হয়
তাৰোপৰিও বেলেগ বেলেগ উৎসৱ পালন কৰা হয় আমাৰ ইয়াত
হয় হয়
পূজা দুৰ্গা পূজা এইসমূহো পালন কৰে
সচাকে অসমখন বহুত ধুনীয়া ন অকলোৱে বিভিন্ন জাতি জনগোষ্ঠ কিমান সক্তাৰে ভৰি আছে কিমান বাৰে কৰ নিহা
পৰণীয়া হয় সকলোৰে উৎসৱসমূহ বেলেগ বেলেগ উৎসৱসমূহ
সকলোৰে পৰম্পৰাগত খাদ্যয় পৰম্পৰাগত সংস্কৃতি
বেলেগ বেলেগ খাদ্য বেলেগ বেলেগ সস্কৃতিয়ে সকলোৱে নিজা নিজা একদম সকলো সকলো আছে যদিও সকলো একগোট হৈ আছে ঐক্যতাৰে আছে হয় হয় বেলেগ যদিও সকলো একেই হৈ আছে
হয়
তাকে সেইটোকে আমি অনৈক্যৰ মাজত ঐক্য বুলি যে কওঁ বিভিন্ন বিভিন্ন জাতি জনগোষ্ঠী ঠি মিলিও এক হৈ আছে একগোট হৈ আছে একতা হৈ আছে
হয় এনেকে থাকিব লাগিব
হয় হয় হয় হয় আমি নৱপ্ৰজন্মকো এইবোৰ শিকো
শিকাব লাগিব বৰ্তমান নতুন প্ৰজন্ম কিন্তু ত ইমান গুৰুত্ব নিদিয়ে নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাগত এই নীতি নিয়মবোৰ ইমান গুৰুত্ব নিদিয়ে
এতি আজিকালি আধুনিকতাত সকলো সোমাই পৰিছেতো হয় হয়
কিন্তু আমি যিমান যিমান সাধ কৈ যে আমি ইমান নিজৰ নিজৰ কিবা ক পৰম্পৰাগত ৰীতি নীতি পৰম্পৰাগত নিজৰ সংস্কৃতি এইবোৰ পাহৰি যোৱা নিচিনা হৈ গৈছে
হয় হয় তাকে হয় হয়
উ নিজৰ সকলোৰে সংস্কৃতি কৃষ্টি সংস্কৃতি পৰম্পৰা এইবোৰ জীয়াই ৰখাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব বুলি মই ভাবো
হয় হয় ঠিক তাকে ঠিকে সেইসমূহ আমি জীয়াই ৰাখিবই লাগে আমি নৱপ্ৰজন্মকো শিকোঁ শিকাব লাগে পুৰণি পৰম্পৰাসমূহ এতিয়াতো নাইকিয়া হৈ গৈছে প্ৰায় এইসমূহ আমি লগত ৰাখিব লাগে আৰু আজিকালিতো বিহু প্ৰায়
ন না তেওঁ আগতে উওচৰি গোৱা আছে জ নছে এইবোৰ আজিকালি নাইকিয়া হৈ গৈছে
ষ্টেজতহে বিহু হয় আগতে পথাৰত বিহু নাচিছিলে গছৰ তলত ঘৰে ঘৰে হয় হয় হুঁচৰি মাৰি সেইসমূহ এতিয়া নাইকিয়া হৈ গৈছে আজিকালিতো মানুহে চাদৰ মেখেলা পিন্ধিবলৈ বেয়াই প্ৰায়
অ অ হয় সঁচা আজিকালি ল'ৰা ছোৱালীনো ৰাখে ক'ত গাঁৱত হয় নাই চব চহৰত গুচি গৈছে পঢ়িছে
হয় হয় তাকে
আধুনিকতাৰ নামত চপাাহৰি গৈছে বেয়া পায় হয় ছপ প্ৰাচাত্য কিবা গুচি গৈছে। প্ৰাচাত্যয় সংস্কৃতিত গুচি গৈছে।
গুচি গৈছে হয়। সেয়া সেইটো সহজ কাপোৰ খোৱা সকলো সেই ধৰণৰে হৈ গৈছে। আমাৰ বিহুতে বহুত ধৰণৰ পিঠা পনা বনোৱা হয় তিলপিঠা বৰপিঠ- থা চুঙা পি-
অ', অ' তিল অ' তিল
সেইটো অ' হয় হয় আৰু নাৰিকল লাৰু মিঠৈ লাৰু, তিলৰ লাৰু বহুত বহুত বহুত ধৰণৰ পিঠা বনোৱা হয় আমাৰ ইয়াতে।
মাল পোৱা জোনৰ পি
হয়, হয়, হয় সেইসমূহ ভাল লাগে হয়। ফূ্ৰ্তি লাগি থাকে সেইটোৱে। আৰু হাঁহৰ মাংস আমাৰ ইয়াত খোৱা হয়।
অ', অ', হাঁহৰ মাংখতো একদম কোমোৰাৰ লগত বহুত টেষ্ট
কোমোৰাৰ লগত হয়, হয় কোমোৰাৰ হাঁহ হাঁহ কোমোৰা বনোৱা হয় বিহু সময়ত মাঘৰখিনি বিহুৰ সময়ত বিশেষকৈ বনোৱা হয়ে।
অ', ৰাতি উৰুকা নিশা অ', তাকে বহুত ভাল লাগে।
হয়, হয় তাকে। আৰু আৰু বেলেগ জনগোষ্ঠীসমূহৰো বিভিন্ন উৎসৱসমূহ থাকে বড়োসকলোৰে আছে বাথৌ পূজা থাকে
বাথৌ পুজা অ' আৰু মিচ এতিয়া আৰু আৰু এক অন্যতম উৎসৱ আছে ডবৰ পূজা বুলি। দগৰ পূজা আৰু বিভিন্ন উৎসৱ আছে। ডবুৰ পূজাৰ বিষয়ে মই ইমানকে নাজানো। কিন্তু ডবুৰ পূজাৰ বিষয়ে কৰবাত পঢ়িছো কিন্তু মই একজেক্টলি পাহৰি গৈছো এতিয়া।
হয় আপোনালোকৰ ঘৰত সিমান পাল অ', অ', তাকে। আপোনালোকৰ ঘৰত পালন কৰা নহয় নেকি?
পালন মানে এইটো চবে কৰিব লাগে। মিচিং জনগোষ্ঠীয়ে সকলো লোকে পালন কৰিব লাগে।
উম, উম তাকে। হয়, হয়। আমাৰ ইয়াতো মানে বহুত ধৰণৰ উৎসৱেই পালন কৰা হয়। দুৰ্গা পূজা পালন কৰা, হয় লক্ষী পূজা পালন লন কৰা হয়। তেনেকে বিহুৰ লগতে উম তেনেকে দুৰ্গা পূজাত আমি দুৰ্গা দেৱী অ' তেনেকৈ
দবৰ পূজাতো যে অ', অ', যে জেঠত পালন কৰে মে' মাহৰ শেষৰ ফালে।
অ'।
অ', অ'। মিচিং মিচিং গাওঁসমূহ কিবা কৰা হয়। মানে এইটো তাৰ মূল উদ্দেশ্য মানে কিবা গাঁৱৰ পৰা ৰোগ ব্যাধি অপায় অমংগল দূৰ কৰা। খেতি বাতিৰ উন্নতি আৰু প্ৰকৃতিৰ দেৱতা দ মানে মিচিং জনগোষ্ঠীয়ে দ ক' ল'কে অ' অন্যান্য মানে কিবা প্ৰভু হিচাপে পালন কৰে। দনিপল দনি প'ল মানে উৰ্য আৰু চন্দ্ৰ